হেল্ল'।
অ মোৰ মাততো ভালকে গৈছে নে‌?
অহ আহিছে।
অ অ তাৰপৰা কি কৰি আছা‌?
মই এনেই কফি খাই আছিলো তুমি?
অ অ মই এনেই বাহিৰত বহি আছিলো তাপা তুমি এতিয়া কিহত? মানে কোন ক্লাছৰ?
মইতো এতিয়া বি এছি ফথ চেম।
অ অ একেই কি হেৰি ডিপাৰ্টমেণ্ট কি হয় মই আকেই বি এছ চি ফৰ্থ চেম।
অঁ মোৰ ডিপাৰ্টমেণ্ট ভূগোল। ভূগোল ভূগোল বিভাগ তোমাৰো কি চেম।
আহ আহ। তোমালোকৰ কি কলেজ এতিয়া বন্ধ হৈ আছে নে কিনো?
কলেজ এতিয়াতো গৰমৰ ছুটি দিলে আমাৰ।
অঁ অঁ তোমালোকৰ এই ফৰ্থ চেমত কিবা ইণ্টাৰ্ণশ্বিপ নাই নেকি?
ইণ্টাৰশিপ আছে আমি মই মানে। খুজিয়ে আছো ইন্টাৰ্নশ্বিপ কৰাৰ কাৰণে এতিয়াও পোৱা নাই।
অ তোমালোকক সি খুজি খুজি লব লাগে ইণ্টাৰ্শিপৰ কাৰণে।
অ আমালোকৰ মেমতে দিয়া নাই কৈছে যে তোমালোকে খুজি লোৱা। তোমালোকৰ কি হল‌?
অ এই আমাৰ হেৰি আমাৰ ইণ্টাৰনেলটো চামাৰ কামে এটা হৈছিলে আমাৰ। এ এক্জামৰ পিছত। চামাৰ গেমটো এস মানে এসপ্তাহ দিনৰ বেলেগ স্কুলত গৈ পঢ়াবগে লাগে। তাৰপৰা সেইটোতে মানে ইণ্টাৰনেল মাৰ্কটো দি দিলে আমাৰ গোটেই। তাৰপা এতিয়া ইণ্টাৰ্ণশ্বিপ এটা দিছে। সেইটো মানে এনে ফৰ্মেলিটিৰ কাৰণে কৰিব লাগিব আৰু। এই বাইশ তাৰিখ বাইশ। তাৰিখৰ পৰা কৰিব লাগিব। বাইশ জুলাইৰ পৰা দিছিলে। অ নহয় বাইশ জুনৰ পৰা বাইশ জুলাইলৈকে দিছিলে।
তপৰা মই এইটো লোৱা নাই আৰু এই নাৰ্চ। সেইখনত পাতি থৈ দিছো। তাত তিন দিন চাৰি দিন মান যাম আৰু তাপা এনেকে লাষ্টৰ দিনা গৈ। চাৰ্টিফিকেটখন লৈ আহিম বুলি ভাবিছো আৰু।
আহ ভালেইতো
অ অ মোৰ গোটেই লগৰ বোলে এনেকে স্কুলত কৰিছে তোমাৰ ফাৰ্মাচিতত কৰিছে এ দোকানত কৰিছে। তেনেকে কৰিছে আৰু এতিয়া কম্পিউটাৰ টো কৰিছে।
তাৰপৰা মই চালো। মই চালো মানে কম্পিউটাৰত কৰিলে তোমাৰ ডেইলি যাব লাগিব। অহা যোৱা কৰিব লাগিব। আক আমাৰ এইফাল মানে চাৰ্টিফিকেটখন উলিয়াওতেও পইচা অলপ লয়। তোমাৰ তোমালোকৰ সেইফালে লয় নাই?
কি ক'লা?
খন দিয়ে যে মানে আমাৰ ইয়াত ল'ৰাোৱ ইণ্টাৰ্শ্বিপ কৰিলে বুলি যে সেই চাৰ্টিফিকেটখন দিওঁতে মানে। পইচা লয়।
আমাৰতো নলয় পইচা। আমাৰ মানে উ প্ৰ প্ৰিয়। হৈছে যে ফ্ৰীত হ'ব।
অ অ আমাৰ মানে এইটো চাইডে যত কৰা তুমি তাৰ পৰা মানে চাৰ্টিফিকেট কত লওঁতে মানে সিহতি। কি এটা চাৰ্চ কাটতে আৰু।
উম
মই মানে সেইটো কাৰণে কম্পিউটাৰ মই বাইদেউজনীৰ লগত পাতিছিলোঁ কম্পিউটাৰত। কিন্তু মানে কম্পিউটাৰত বাইদেউজনীয়ে। ক'লে ডেইলি আহিব লাগিব। আৰু লগতে চাৰ্টিফিকেটখন লগতে ফাইভ হাণ্ড্ৰেড এটা দিব লাগিব বুলি ক'লে। আহ মই সেইটো কাৰণে মোৰ মানে ফাইদাটো চাই মই নাৰ্চাৰী এখনত পাতিলো মানে। নাৰ্চাৰীখন। তিনিদিন চাৰিদিন মান গ'লেই হ'ব বুলি ক'লে আৰু বাইদেউজনীয়ে। তাৰপিছত তোমাৰ এই চাৰ্টিফিকেটখন ফ্ৰিতে ওলিয়াই দিব। বুলি ক'লে আৰু সেইটো কাৰণে মই যোন সেইটোতে ফাইদা হ'ব বুলি ভাবি তাতে ল'লো আৰু।
হয় আমাৰ যিটোত ফাইদা হ'ব সেইটোৱটো আমাৰ ল'ব লাগে। উ
আমাৰ কি কৰিব নাজানো আৰু ডিপাৰ্টমেণ্টৰ পৰা দেখোন চাবাৰ গেমটো বেচ কৰি ইণ্টাৰনেট মাৰ্কটাল প্ৰভাইত কৰি দিলে।
এতিয়া এই ইন্টাৰ্ণশ্বিপ টো কি কিহৰ কাৰণে খুজি আছে একো ধৰিবই পৰা নাই দেখোন।
মই যোৱা দুদিন ধৰি ইমানবোৰ কোম্পানীত ৰেজিওনো পঠালোঁ। কিন্তু বাৰ পৰা ৰিপ্লাই অহা নাই অ
অ তোমালোকৰ সেইফালে এনেকে ৰিজিউমে পঠাব লাগে নেকি?
হয় মেইল মেইল পঠাব লাগে।
অ অ এই এনেকে মানে তোমালোকক কি এই কম্পিউটাৰ কিবা কিবি কৰিব নোৱাৰে নাৰ্চাৰী কিবা কিবি?
অ ইহঁতকো আমাৰ মানে মেল পঠাব লাগে। ইহঁতে যদি আমাক এলাও কৰে তেনে আমি কৰিব পাৰো। তেনেহলে আমি কৰিব পাৰো।
অ তেনেকুৱাহে নেকি আমাৰ সেইফালে তেনেকুৱা নহয় বাও। আমাৰ গৈ ডাইৰেক্ট ফেচটুফেচ পাতিলেই হ'ল আৰু।
অহ ভালেইতো তোমাৰ
অ যাবা তো সেই
মইতো মোৰ সকলো দ্বিতেলছ দিছো তথাপিও কি জানো
হয় এতিয়া মানে তুমি গ্ৰেজুৱেচনটো মানে এতিয়া ফৰ্থ ছেমত আছা তুমি ছিক্স ছেমত ওলাই দিবা নে নে এইট ছেমত লকে কৰিবা
এইট ছেমলৈ কৰিব ভাবিছো মানে অনাৰ্চটো পালে ভাল আমাৰতো থাৰ্ড ইয়াৰ কৰিলেতো অনাৰ্ছটো নি দিব
অ অ হেৰি তাৰপা মাষ্টাৰ্চ কৰিবা নাই
মাষ্টাৰ্চ কৰিম তুমি কি কৰিবা?
অ অ মই হেৰি এইটো ছিক্স চেমলৈকে কৰি মানে অকল গ্ৰেজুৱেশ্যনৰ ডিগ্ৰী টো ডিপ্ল'মাটো লৈ ওলাই দিম বুলি ভাবিছো
মানে মোৰ হেৰি তুমি তুমি টিচিং লাইনত হেৰি কৰিছা নেকি বাৰু
কি কি
মানে টিচিং লাইনত যাম বুলি ভাবিছা নে কিনো
টিচিং লাইন মই মানে ভালকে শিকাবই নোৱাৰো সেইকাৰণে মই ভাবিছিলো যে টিচিংটো মোৰ নহ'ব চাগে মই না নোৱাৰিম চাগে সেইকাৰণে টিচিংটো ভবা নাই
অ অ মই মানে হেৰি এইটো অ কোৱা
মন আছে ৰিচাৰ্জ
অ অ
মই হেৰি মানে তোমাৰ এই জাষ্ট এই গ্ৰেজুৱেটেড মানে জব কেইটা এলাহ ইণ্টাৰভিউ মাৰিবৰ কাৰণে গ্ৰেজুৱেশচনটো কৰি আছো আও
উম
সেইটো কাৰণে ডিপ্ল'মাটোলৈ ওলাই দিম আও
অ বাকী তুমি যে ইণ্টাৰ্নশ্বিপ কৰিবা তোমালোকৰ ষ্টিপেণ্ট দিব নেকি
নাই সেইবোৰ একো নিদিয়ে
অ
টটেলি নিজৰ তোমালোকৰ দিয়ে নে কিনো।
আমাক মই মানে খুজি আছো যে ষ্টিপেন দিয়া বোৰ তাতে কৰিলে ভাল ন এটা চৰ্চ অফ ইনকাম হৈ যাব আমাৰ। চানসেছটো কম আছে। হেল্ল',
অ, শুনিছো - শুনিছো কোৱা। হেল্ল',
হেল্ল',
অ', অ', কোৱা - কোৱা শুনিছো।
উম, বাকী বাকী তোমাৰ ঘৰৰ কি খবৰ?
টুৱেলভ কিহত কৰিছিলা মানে আৰ্টছৰ নে চাইন্সত।
মইতো চাইন্স বেকগ্ৰাউণ্ড।
অহ', অহ', ঠিকে আছে তেতিয়া আৰু টুৱেলভত এনে পাৰ্চেন্টেজ কিমান মান আহিছিলে।
পাৰ্চ বেছি অহা নাই মানে গুৰুত্ব দিয়া নাই সেইটো টাইমত এতিয়া পষ্টাইছো যে কিয় কৰা নাই আহ, আমাৰ কিমান ছিক্সটি ফাইভ আছিল মোৰ।
অ, ঠিকে আছে বাৰু মেথছ আছিলে নে।
মই পি চি এম বি মানে।
অ', অ', অ', এনে। কম্পিটিভ একজাম নিদিছিলা নেকি দিয়া নাছিল নে মানে এনেকুৱা নিট
মই নিত দিছিলো আহ, কিন্তু আৰু মানে তেতিয়াতো ইমান ফূৰ্তি কৰিছিলো না আৰু একো হোৱা নাই নিত হেইটো পায় বি ইচ চি জিগ্ৰফি কৰিলে চব নিদিলো মানে ভয় পাইছ ছিলো কিবা ড্ৰপ দিলে এ আই লচ হ'ব আৰু পিছত নহ'ব। আৰু পাৰচেণ্ট - পাৰ্চেন্টেজ টো ও ভাল নাছিল ত সেইকাৰণে ভাবিলো আৰু হ'ব জোৰ
অ', অ', এই জিঅ'গ্ৰাফিটো আৰ্টছৰ চাবজেক্টহে নে বি এ বি এ চিত পৰে জানো এইটো।
হয় পৰে এইটো মানে বহুত চাইন্স আৰু আৰ্টচ দুটাই হয়।
অ', অ', অ', মাইনৰ কি তোমাৰ?
মাইনৰ মোৰ ফিজিক্স।
অ', চুকা ছোৱালী দেহোন তেতিয়া।
এহে নহয়।
অ', অ', যাবা হেৰি এইটো অ, কোৱা?
এই প্ৰেক্টি জিঅগ্ৰাফিত ইমান প্ৰেক্টিকেল এইবিলাক কৰোতে-কৰোতেই টাইম যায়।
অ, লিখিব - লিখিব লগা বহুত হৈছেগে।
লিখিব লগাতো আছেই আৰু পেইণ্টিং কৰিব লাগে মেপ-মেপ মেকিং এইবিলাক কৰিব লাগে। এতিয়াটো আৰু নতুন ডিজিটেলাইছ হোৱাৰ কাৰণে আমাৰ জি আই এছ এইবিলাক কৰিব লাগে। চব মানে বেছিভাগেই মডাৰ্ণ টেকনলজিৰ কাৰণে চব ইউটিলাইজ হৈ গৈছে।
অ, মই সেইটো কাৰণে এইবোৰ লিখাবোৰ বেয়া পাও সেইটো কাৰণে মানে মই মেথছটো প্ৰিফাৰ কৰো আৰু বেছি ভাল হয় মানে চ্বৰ্টত লিখিলেই ওলাই যায় যে।
অহ, তুমিও কি চাইন্ঞ্চৰ নেকি?
অ, মই চাইন্সৰেই।
অ তুমিওটো চুখা লৰা।
এ চোকা নহয় তেনেকে। এনেই কৰিব লাগে কৰি আছো আও। এনে বেক চেক বে গ্ৰেজুৱেচনত ব্ৰেক ব্ৰেক লাগিছে নাই ব্ৰেক?
এ আমাৰ কি যে কম মোৰ ফাৰ্ষ্ট ছেমত লাগিছিল। তাৰপিছততো ঘৰতো নকলো আৰু এতিয়া এইটো হল ক্লিয়াৰ হৈ গ'ল মোৰ।
অ-অ তোমালোকৰ এনেকে ফাৰ্ষ্ট চেমত এ এ এইছ ভি এছ চি এনেকুৱা চাবজেক্টবোৰ আছিলে নাই বাৰু?
আছিলে মইতো এইচি সংস্কৃত লৈছিলো আৰু আ এ চি চি কম্পিউটাৰ ই কমাৰ্চ লৈছিলোঁ আমি। আৰু কডিং পাইথন কৰিছিলো।
অ।
তুমি কি কি লৈছিলা?
মই, মই পাহৰিলোৱে বাৰু। এইচি টো মই হেৰি আ আছামিচ নে আমাৰ ইয়াত মাধৱী ষ্টাডিজ বুলি এটা আছিলে নেকি, মই সেইটো লৈছিলো সপাই। মানে পাহৰিলো মই। এইকেইটা একো গুৰুত্বই দিয়া
বাৰু
হয়।
তাপা মানে তোমাৰ প্ৰিভিয়াচ ইয়ৰ কোৱেইছন পেপাৰ কেখন কালেক কৰিছিলো চিনিয়ৰচ কিটা পা। আমাৰ মানে পা পাছিং মাৰ্কটো মানে প্ৰিভিয়াছ য়েৰৰ কোৱেছন পেপাৰখন চালে পাছিং মাৰ্কটো কৰিব পাৰি মানে এক্সামত সেইটো। মানে মই তে এনে পাঠ কৰি গৈ আহি
তোমালোকৰতো ভাল। মানে আমাৰ অটনমাছ কলেজ হোৱাৰ কাৰণে মানে প্ৰিভিয়াচ ইয়াৰ কোৱেচন এইবিলাক মানে একো নহয় আৰু চবতো আমাৰ নিউয়ে মানে এন ই পিৰ হতে হৈ গল চব চিলেবাছ এইবিলাক চব চেঞ্জ হৈ গল। ত' প্ৰিভিয়ছ ইয়াৰ কুৱেইছন আমি কৰিব পাৰা নাই।
কেনে?
কটকে অল দিয়ে মানে অলপ।
অ। অ ইজি অ অলপতো আছে। মানে কলেজ অলপ সহায় কৰে আৰু।
আহ অ। বাকী এতিয়া হেৰি তোমালোকক কিমান কিমান দিন বন্ধ দিছে মানে কলেজত?
আমাৰতো পুৰো এমাহ এমাহো আমাৰ ইণ্টাৰ্নচিপ কৰোতে আমাৰ পোন্ধৰ দিন গুচি যাব।
অ, অ ঠিকে আছে তেতিয়া। আমাৰো এই অ, জুলাই জুলাই মাহটো বন্ধ হ'ব আৰু। আগষ্ট পৰা খুলি
অ, আগষ্টৰ পৰা খুলিব। মোৰ মোৰো আগষ্টৰ পৰাই খুলিব আৰু ইণ্ডিপ পেনডেঞ্চ ডেৰ পিছতে যাম বুলি ভাবিছো।
অ। অ-অ, ঠিকে আছে তেতিয়া।
হয়।
তাৰপা হেৰি তোমাক এনে কম্পিটিটিভ এক্জামবোৰ ট্ৰাই কৰিছা নাই?
মইতো, নাই এতিয়াও কৰা নাই। গভৰ্ণমেণ্ট এসমছ দিয়া নাই মই এটাও অ খালী অকল নীয় এ দিছিলো তাৰপিছ মই ভোবিলো গ্ৰেজুৱেচনটো কমপ্লিট কৰিলও তাৰপিছত কিবা এটা কৰিম বুলি ভাবিছো বাৰু তুমি কি কিবা ট্ৰাই কৰিছা আৰু কিবা গেট এক্জাম দিব বুলি ভাবিছা নেকি
নাই নাই মই তেনেকে ভবা নাই বাৰু এতিয়ালৈকে এনেই হেৰি এছ এছ চি ট্ৰাই কৰিছিলোঁ বাৰু